হেল্ল'।
হেল্ল'।
অঁ', কি খবৰ?
অ' শুনিছানে?
শুনিছোঁ শুনিছোঁ।
হেল্ল'।
অ', ভালনে তোমাৰ? হেল্ল'
মাতটো পাইছানে বাৰু মোৰ?
অ', আহিছে আহিছে।
হেল্ল'।
শুনি আছোঁ, কোৱা।
হেল্ল'।
অ', মই শুনি আছোঁ।
হেল্ল'।
হেল্ল'। শুনি আছোঁ, কৈ থাকা।
হেল্ল', শুনিছা নে?
অ', শুনিছোঁ।
আৱাজটো অহা নাই।
মই শুনি আছোঁ, কোৱা। হেল্ল', অ' শুনি আছোঁ। হেল্ল'।
অ', বুজ
হেল্ল'।
অ' শুনিছে?
অ', শুনি আছো মই।
অ' অ', মই আপোনাৰ হেৰি, বৰষুণ দি আছে যে ইয়াত। দপদপাই সেইটো পায়য়ে শুনা নাছিলোঁ। বহুত জোৰছে বৰষুণ দি আছে। এ আজি অ', সেইকাৰণে-সেইকাৰণে, দুপৰীয়া ৰ'দ দিলে অলপ, আকৌ এতিয়া পৰিছে এইপিনে।
অ', একো নাই, মানে মই শুনি আছো তুমিহে শুনা নাই বাৰু।
অ', অ'।
বৰষুণটো পৰি আছে, ভাত মানে আজি ভাতটো বনোৱাইছ ছো, আজি ভতিজা এজনীৰ ঘৰলৈ আহিছ ছিলো, মানে ছোৱালীজনীৰ মাজতে মেট্ৰিক দিছিলে, পৰীক্ষা বেয়া হৈছিলে।
অ', অ'।
জি কম্পমেণ্টৰ ৰিজাল্ট দিছে যে সেইকাৰণে সিহঁতৰ ঘৰত আমাক ভাত, অ', ভাত খাবলৈ মাতিছিলে
অ', খানা আজি পুৰা?
খানা নিচিনাই আৰু যিমানেই নহওঁক, এতিয়া হেৰি যেনে-তেনে কষ্ট-মষ্টকে পাছ কৰিছে যেতিয়া আৰু বাপেক মাপেকে ফূৰ্তি অকণ কৰিছে আৰু।
অ', ভাল লাগে আকৌ ন তেনেকে, উম, অ', কিমান চাগে সিহঁ ফূৰ্তি লাগিছে চাগে
ফূৰ্তি লাগিছে অ', তাকে সিহঁতৰ ঘৰতে হেৰি কৰিছোঁ, সেই ভাত কেইটা বনাম হাতে পাতে বনাই কৰি আমি খাম আৰু ইয়াতে আৰু
অ' ভালে হৈছে দিয়ক তেনেকে কিবা-কিবি ওলাই থাকিলে ভাল লাগে আকৌ। হয়নে আমাৰ এ আমাৰও হে কালি এই বাৰ্থডে এখন আছিলে তাত গ'লো যে তাত গৈ পেলাই মানে হেই তেনেকে হাতা পাতা ৰান্ধি বাঢ়ি খাই কৰি এ গধূলি সময় হ'ল আহা। উম, ভাল লাগে এ মাজে, মাজে এনেকে কিবা এটা ওলাই থাকিলে হয়নে?
ত'তোমাৰ ডক্তৰ তালে গলো গৈ পেলাই তোমাৰ ডক ৰক দেখালো দেখাই পেলাই তোমাৰ ইয়া মৰিকলঙত আমাৰ নগাঁও মৰিকলঙত এখন জুবিন উদ্যান এখন বনাই ছে নহয়
অ' হয় নেকি? ত'যোৱা নাই ইয়াতহে গৈছো গই গুৱাহাটীতেহে গৈছো অ' শুনি আছো? অ' অ'
আমাৰ এই নগাঁৱত, নগাঁৱত, নগাঁৱত এখন মৰিকলঙত এখন বনাইছে জুবিন উদ্যান। তাত তোমাৰ পাৰ্ক-পাৰ্কৰ নিচিনা আৰু পাৰ্কৰ নিচি
অ',
এই সদায় যাম, যাম ভাবো বোলো নাই আজি তাতে আজি যাম আহিবা ওচৰতে হয় ন?
অ' ওচৰতে যেতিয়া যাবই লাগিব এবাৰ ল'ৰা- ছোৱালীক বন্ধ দিনত লৈ পেলাই।
তাতো অকণ সোমালো সোমাই কৰি লৈ একেবেৰে চাই কৰি আহোঁতে ঘৰ পাওঁতে তিনটা, চাৰিটা বাজিলে।
অ' এ হয়
উম, তোমালোকৰ মাইকী অ' বেমাৰ-আজাৰ আছে নে নাই ভৰিৰ বিষ ককালৰ বিষ আছে নে নাই?
আছে, আছে ভৰিৰ বিষ হয় মোৰ খোব আগতে নহৈছিলে এই কেইদিনমান ভৰিৰ যে ভৰিয়ে খোজকাঢ়িবই নোৱাৰোঁ ভৰিটো তলৰ পিনে বিষ হয় গাঁঠি বিলাক তলোৱা নহয়, গাঁঠি যে এইয়া তলোৱাটো নিবিষায় বাৰু এই গাঁঠি কেইটা যে ভৰিৰ অ' গেৰুৱা ওপৰত যে অ' সেইকেইটা হয় ইউৰিক এচিড বাঢ়িলে যে হয় সেই কিজানি-
মোৰ আকৌ গেৰুৱা বিষ, গেৰুৱা বিষ তোমাৰ।
সেয়ে হয় গম পালা ইউৰিক এচিড টেষ্ট কৰাবাচোন।
অ'আজি টেষ্টটো কৰালো ৰিজাল্টটো দিয়া নাই ৰিজাল্ট কাইলে দিব। ত' সেইটো টেষ্ট কৰালো কৰি মেলি লৈ পেলাই সে ডক ডক্টৰক দেখাইছো আজি মানে কি হৈছে গুৱাহাটীৰ পৰা মানে হেৰি হয় দুই আজি তোমাৰ মংগলবাৰে, শনিবাৰে ডক্টৰ আহে
অ'অ'
ইয়াত বহেহি আহি পেলাই আমাৰ মাইকী মানুহৰ যি মানে যেনেকুৱা বেমাৰেই নহ ঘৰৰপৰা আহে ডক্তৰ জন সেইকাৰণে আজি বোলো সুবিধা পাওঁতে যাওঁ দেখাই আহিলোঁগে আকৌ ৰিপ'ৰ্ট টো আকৌ আমি এতিয়া নেপাম আৰ একে শনিবাৰেহে পাম আৰু তাকে সেইবিলাক মানে কি হয় ৰাতিপুৱা একে ভৰি একেবাৰে পেলাবই নোৱাৰোঁ যি বিষ
অ' সিটো ইউৰিক এচিড বাঢ়িলে হয় আমাৰ হৈছিলে এবাৰ মানুহজনৰ। তাৰপা কণ্ট্ৰল কৰিলে খোৱা- বোৱাত ভাল হৈ গ'ল মোৰ
অ' মাংস- চাংস তেনেকে নাখাওৱে গম নৰ্মলে খাও আমি মা মছলাও ইমান নে খা নৰ্মেল খাওঁ, খুব বাচি, বাচি খাওঁ। বাছি খাওঁ মাংস নাখাওঁৱে ব্ৰইলাৰটো একে বন্ধয়েই উম', আৰু এইটো ব্ৰইলাৰ মানে কি কি, এইটোত মানে কি ছাগলী মাংসটো বেছি বেয়া।
অ', এ বেয়া বেয়া ছাগলী মাংস, হাঁহৰ মাংস এইবিলাক হন
এই বিলাক বেয়া।
বেয়া, হাঁহৰ মাংসটো আৰু বিষ বেমাৰ থাকিলে আও মানে বেছিকে ওজাই দিয়ে মানে সেইটো আও খাব নালাগে। ডক্টৰে কয়ে মাইৰে ইউৰিক এচিড আছে মাছ- মাংসটো একেবাৰে নে খাব বুলি মই নেখাওঁৱে চোন বোলো তেওঁনো কিয় ইমান বাঢ়ে। বোলো বিষ হৈ থাকে ভৰিবিলাক বোলো। তাকে তোন আজিকালি ইমান কম বয়সত এতিয়া মানে এই বিলাক বেমাৰে পাইছে।
অঁ, বেমাৰ পাইছে তাকে মই হে, তাতে গৈ পেলাই আকৌ হেৰি হ'ল। সেই বাইদেউ এজনী আছে বাইদেউ জনীহঁতৰ ভিনদেউও সে বেমাৰ বেমাৰ বুলি খবৰ ল'লো- লৈ কৈ মেলি আজি দিনটো মোৰ তেনেকে কষ্টই হ'ল আও সেইকাৰণে ভাতকেইটা সোনকালে বনাম বুলি ভাবিছিলো। কিন্তু সোনকালে খুৱাব নোৱাৰিলোঁ। নোৱাৰি পেলাই আকৌ সেই সিহঁতৰ ঘৰলে গলো ত চাহ -তাহ খাই আও এতিয়া হে সিহঁতৰ ঘৰত, যাব ওলাইছোহে মই, বনোৱা মানুহে বনাই আছে চাগে।
ব অঁ মোৰ বনালে বাৰু ভালেই হ'ল। লাহেকে গ'লও হ'ব।
অঁ, লাহেকে গ'লও হব তাৰপিছত তোমালোকৰ এনেই-
আমি খাই বৈ উঠিলো মানে আজি অ' খাই বৈ উঠি মানে ছোৱালীয়ে পঢ়ি আছে। তাই ওচৰতে অকমান বহি দিম আও এতিয়া, ওম অলপ লাহেকে শুমগৈ আও
অঁ ঠিক আছে মানে কি, নটা বজালৈ ভাত খাইে দিয়া নেকি?
এ খাই দিওঁ আৰু শুনকালে উঠে যে মানুহজন সোনকালে খাই সোনকালে শুৱে সোনকালছ উঠে চাৰিটাতে উঠে। এঁ সোনকালে এই আজি কালি সেয়া কৈ থাকে নাথাকে জানোঁ? ডক্টৰ বিলাকে, খোৱা বোৱা সাত সাতটা বজাৰ আগত খাবই লাগে, বা সাতটা বজাৰ পিছত একো নেখাব আপোনালোকে সেইবিলাকৰ কাৰণে বেমাৰ আজাৰ হয়। সেইবেলাকো শুনি থাকো যে, সেইকাৰণে অকণ সোনকালে খাই পেলাই দুঘন মানে ভাত খোৱা দুঘন্টা পিছত মানে শুব লাগে বোলে, তেতিয়া বেমাৰ গেছ বিলাক নহয় আৰু গৰু গৰু গৰুটো নাই কি গৰু নাই নাই হেৰি গৰু পোঁহাই নাই।
আও মানে গৰু থকা মানুহখিনি এইফালে চুৰ হয় না, সেইকাৰণে মানে মানুহখিনিয়ে সোনকালে অকণ শুৱে, শুই পেলাই বাৰটা বজাত উঠে, এটা বজাত উঠে, উঠি পেলাই পিছবেলা পহৰা দিয়ে, আমাৰ মানে তিনদিন চাৰিদিন অন্তৰ অন্তৰে চুৰ হৈ থাকে।
হয় চ'ব গৰু চোৰ বিলাক বহুত হৈছে।
বহুত হৈছে সেইকাৰণে আমাৰ ইঘৰ সিঘৰ মকা‌ মিলাকে উম' চ'বতে এতিয়া মানে খালি পহৰা দিয়ে। আমাৰ, আমি শুৱা মানুহখিনি অঁ আছিলে। আজিকালি মানে কিছুমানৰ গৰু নাই, মই পহৰা কিয় দিম? তেনেকুৱা কথা হয়। কিন্তু আজি যাৰ গৰু নাই, মানুহৰ ঘৰতো যদি সোমাই দিয় হয় নে নহ বাৰু সেইটোও সেইকাৰণে মানে আলোচনা বিলোচনা কৰি গোটেই গাঁও মিলি কৰি এতিয়া মানে পহৰা দিয়া চি টেমটো কৰিছে, এতিয়া এই দহটা বজাৰ পৰা ওলাব আৰু পহৰা।
উম' হম ভালে কৰিছে চিষ্টেম মানে- উম' মানুহ বিলাক নিশ্চিন্ত হৈ থাকে আৰু কাৰণে- পহৰা দি থাকিলে হয় উম
উম' কিছুমানে আপত্তি কৰি আছিলে আমাৰ গৰু চৰু নাই আমি পহৰা-চহৰা নিদিওঁ। সেইটো কথা নহয় নহয় আজি মোৰ ঘৰত গৰু নাই। মোৰ যদি ঘৰতে অ' মোৰ ঘৰতে যদি অনিষ্ট
য় সেইটো ঘৰখনৰ ভালৰ কাৰণে সেইটো সেইখন কৰিবই লাগিবই। নিজৰো ভাল হ'ব। উম- তাকে বুজি নাপায় বহুত মানুহে বুজি নাপায় আৰু ফাং ফুং কৰে কিছুমানে মানুহে। উম' যাম বুলি ক'লে নাযাব। তেনে তেনেকুৱাও হয় আকৌ' আমাৰ গাঁৱতো আগতে-
এনে ৰবাচোন সেইফালে তোমালোকৰ সেইফালে বাৰু কিবা এনে ভাল মন্দিৰ-চন্দিৰ আছে নেকি বাৰু এনেই- চাবলগীয়া-
আমাৰ, আমাৰ এইফালে এইফালে মানে মন্দিৰ
উম'
জাগীৰোদতে আছে তাৰপৰা আকৌ' হেৰি মন্দিৰটো আছে। এনে ওচৰত আছে হনুমানজী মন্দিৰ আৰু ভাল মন্দিৰ এ ভাগ আছে।
নাই এনেই সেইপিনে মানে তোমালোকৰ সেইপিনে কিবা জুৰি- চুৰি থকা কিবা মন্দিৰ-চন্দিৰ আছে নেকি ভাল লগা কিবা
জুৰি থকা এইপিনে মৰিগাঁও ডিষ্ট্ৰিকত কিন্তু আছে হেৰি- অলপ অকমান আগত বঘৰা পিনে- বঘৰা পিনে মানে যাব লাগে। বহুত ওখ অ' অ' উ- ওখ মানে একে অ বহুত ধুনীয়া ঠাই আমি এবাৰ গৈ আহিছো।
গৈছা তুমি?
আমিয়ে অ গৈছো গৈছো এবাৰ গৈছো আমি নিজে নাজানো ধুনীয়া ঠা ঠাই আছে বুলি একে ওপৰত আছে মানে। মৰিগাঁৱৰ পৰা মানে অলপ জাগীৰোডৰ পিনে যাব লাগে। সেই গৈ পেলাই জাগীৰোডো নাপায়গৈ মানে বঘৰা পাৰ হৈ তেনেকে গৈ যাব লাগে মানে হেৰি বেছি দূৰ নহয় মানে আউ মৰিগাঁৱত
উম উম
এ ভাল চাবচোন কেতিয়াবা আহিব।
নহয় আমি সুনি আছো মানে সেইকাৰণে সুধিছো মানে।
অ', অ' আছে আছে উ ধুনীয়া শিৱ শিৱজী মন্দিৰ আছে ধুনীয়া মানে ওপৰত এ ওপৰলৈ বহুত উঠিব লাগে।
অ' উঠিব লাগে বোলে ভাল লাগে বোলে। উম, অ, আছে মন্দিৰটো মানে নামেৰে সতি আছে। কেৱল নামটো মো মনত পৰা নাই। না অ নামৰে শুব্দি আছে বাৰু। মই তাকে তুমি এদিন সুধি পুছি জানি থবাচোন এদিন যে কোন জেগাত কোন জেগাত আছে কি নাম এনে জানি থবাচোন এদিন উম উম। আমাৰ এৰপা যায় মানুহ বিলাক কিন্তু আমি যাবলৈ সুবিধা এটা পোৱা নাই। কেতিয়া মানে কি হ'ল এনেই মানে উম হা
অ' হয় দিয়া মহেশ ধাম অ' কেতিয়াবা এনেই থাকিলে অকণ যাবলৈ মন যায় ন। তেতিয়া ভালো লাগে অকন তেনেকে ওচৰত মানে দূৰৈত পতককে যাব নোৱাৰি। ভাল লাগে দূৰৈত পতেকে যাবও নোৱাৰী ধেৰ খিনি ভাবিব লাগে হয়।
অ' অ' ই ইয়াত যে আপুনি যাব নহয় মানে। অ এনেকুৱা লাগিব যেন একেবাৰে বহুত আহিছ মোইনা ইহঁতে যে এনেকুৱা নালাগিবই মানে ঠাই মানে, পাহাৰৰ এলেকাত আৰু নিচিনা লাগে।
উম উম বাৰু ঠিক ঠিকে আছে তুমি ভালকে জানিলা নামটো ভালেই হ'ল। জেগাতটোকো ভালকে জানিবা মই এদিন তোমালোকক কথা পাতি যাম হা? উম উম। ঠিকে আছে দিয়া ন? উম উম হ'ব দিয়া উম।